হেল্ল'
কি কৰি আছ?
এই বহি আছোঁ এনেই মোবাইল টিপি টিপি।
উম।
তই?
মই এই ভাত কেইটা খাই উঠিছোঁ।
ভাত খালি?
এ খাই উঠিছোঁ।
অ'।
উম।
আজি সোমবাৰ নিৰামিষ চাগে?
উম', নিৰামিষ, চয়াবিন আলু।
তেনেকে বনালি।
উম।
উম। হা, আমৰো নিৰামিষ দালি, আলু পিটিকা।
অহ এ চয়াবিন, ৰঙলাও, আলু এনেকে বনালো। তাৰ পিছত ভাত দিলোঁ, ভাজি অকণ আছিলে।
এ মই এনেই, পোৱালি শুলে দেই।
উম।
এনেই মোবাইলটো চাই আছিলোঁ, বুলো ফোন এটা কৰোঁ।
ময়ো মোবাইলটোকে চাই আছিলোঁ, এই ভাত পানী খাই ধুই বাচন-বৰ্তন ধুই কৰি লয়।
উম, ৰাতি বাচন ধুই থোৱা ন?
অ', মই বাচন-বৰ্তন ধুই কৰি পাকঘৰটো চাফা-চফা কৰি, ৰাতিপুৱা কৰিবলৈ থলে দেৰি হৈ যায় নহয়।
সেইটোৱে আৰু স্কুল-চিস্কুলৰ কথা আছে সিহঁতৰ।
অম, উম। উম।
অকমানি জনী শুলে নে কি?
উম, উম, শুলে।
তাকে। কাইলে মঙলবাৰ নহয় নিৰামিষ খাওঁ নে?
অ', কাইলে মঙলবাৰ নিৰামিষ খাওঁ, হনুমান মন্দিৰো যাওঁ।
ময় বৰ পাৰিলে যাওঁ। উম', মানে প্ৰতিটো সপ্তাহতে নাযাওঁ, যেতিয়া পাওঁ আৰু।
অ', সেইতো ময়ো তেনেকে যেতিয়া পাওঁ, তেতিয়াই যাওঁ।
মঙ্গলবাৰে নিৰামিষ খাওঁ।
নিৰামিষ নিৰামিষ। অ উম
এয়া সোমবাৰ মঙ্গলবাৰে হে নে আৰু সপ্তাহত বেলেগ বাৰো আছে।
মঙ্গলবাৰে দুই দিনে খাওঁ। তাৰপিছত এনেই বেলেগবাৰে নাখাওঁ, আগতে শনিবাৰে খাইছিলোঁ যে নোৱাৰোঁ যে এ' নিমিলেগে ইহঁতৰ পৰা। এ' ল'ৰা-ছোৱালী দিগদাৰ পায় যে সদায়।
উম উম এনে বৃহস্পতিবাৰেও নেখাওঁ।
অ
উম
উম
কি হয় গৈ নাজানো বাৰু পিছলে।
উম
সেয়া
পাৰিলেতো ভালেই এতিয়া নোৱাৰি যে উম
সেয়া এনে বিয়া বাৰু থাকিলে সেইকেইটাৰ দিনত কি কৰ সোমবাৰে মঙ্গলবাৰে
সোমবাৰে বিয়া থাকিলে মই মই নিৰামিষে খাওঁ মঙলবাৰেতো পুৰা নিৰামিষে খাওঁ সোমবাৰেতো ক'ৰবাত কেতিয়াবা ৰাতি মিষ্টেক হয় দিনটোতো মই নাখাওঁ বাৰু ৰাতি কিন্তু ম অ মানে বিয়া চিয়া গলে কেতিয়াবা নোৱাৰি ন ঘপককে দি দিয়ে যে অ হৈ যায় কিন্তু মঙ্গলবাৰে একেবাৰে নাখাও মই যিমান দিনৰ পৰা মানিছোঁ সিমান দিনৰ পৰা মঙ্গলবাৰে মানে আহ খালে ৰাতি সেই বাৰটা বাজি পিছত তেতিয়া কিবা কিবা ফেষ্টিভেল থাকিলে কিবা থাকিলে
উৎসৱ পাৰ্বন থাকিলে
এতিয়া বিহু উৰুকা দিনাখন এ বাৰটা তাৰপিছত খাইছোঁ থাৰ্টি ফাৰ্ষ্টতো মোক থাৰ্টি ফাৰ্ষ্টতো মঙ্গলবাৰ পৰিছিলে এইবাৰ বাৰটা পিছত খাইছোঁ আৰু
একত্ৰিছ ডিচেম্বৰ দিনা
অ একত্ৰিশ ডিচেম্বৰ দিনাখনো বা এইবাৰ মঙ্গলবাৰে পৰিছিলে
উম উম উম
উম
সেয়া
উম টিভিটো কিমান চাবি চাই চাই আমনি লাগে সদায় একেসোপা মই চোৱাও নহয় এই সময়ত থা শুলেহে অকণমান যি চোৱা হয় এনেই ইমান চোৱা নহয় তাই শুলে অকণমান যি চোৱা হয় আৰু এনেই ইমান চাবলৈ মন নাযায় আমি ই যে হুলুস্থল কৰি থাকে যে সেয়া উম
এই তহঁত তৰ ঘৰৰ ওচৰতে সেই মোৰ লগৰ এজনীও থাকে
উম
আজি সেই ফোনত কথা পাতোতে ওলালে মই তোৰ নম্বৰ টো দিছোঁ বাৰু কথা পাতিব চাগে তোৰ লগত
উম আহিলে যাব পাৰিবি
অঁ গ'লে যাম বাৰু মই কৈছোঁ তাইৰ নম্বৰটো দি দিম বোলো তাই কথাও কৈছো তাই মোৰ নম্বৰটো দি দিবাচোন চিনাকি হম' মই বোলো অ
উম
অ এই মালিকৰ ভাড়া থাকে মালিকৰ নামটো কলে চাগে চিনি পাবি
কি নাম জানো
এই কিবা উপাধি আছিলে পাহৰিলোঁ ৰ'
অ ল'ৰা ছোৱালী আছে নে?
ল'ৰা এটা ছোৱালী এজনী ছোৱালীজনীয়ে আঢ়ৈ বছৰ হৈছে লৰাটোৱে কেবিদ দিছে এইবাৰ
অ
এই
এই কেবিখন তহঁতৰ ঘৰৰ ওচৰ খনে নহয় জানো
অ পাচ মিনিটো নালাগে উম
আমাৰ এই টোচি পঢ়া-শুনাৰ নামটো কি আছিল ও
সঞ্জীৱনী বিদ্যামন্দিৰ স্কুলখন কলেজখনৰ আকৌ কলম কপি উম উম উমু
সেয়াই উমু এতিয়া, এইবাৰ ছেকেণ্ড এয়েৰ ন তাই
উম
পঢ়া-শুনা কৰিছেনে বাৰু
পঢ়িছে, সময়ো নাপায় নহয় কম সময় পায়। বঢ়িয়া, এইবিলাক লাগি থাকিব লাগে যে গানৰ এইবিলাকৰ উম
গেমৰ এই তাই আজি কৈছিলে যে লৱাটো মানে এই এই গান তাইৰ কথা কৈছিলোঁ ফোনত যা তুচিকথা, তেতিয়া সেই খোজটো খোট খোত দিছেহে।
অ
তাই সিয়াক ভালকে চিনি নাপায় মানে
ওম
পামৰ ওচৰৰ আলহী এটাই তাইৰ লগতে তোৰ লগটে কথাটো পাতি পিনে দিব দিছো। খালি স্কুল কেইখনৰ নামটো কৈছোঁ। মই বোলোঁ অমুকত তমুক শিকিছে তমুক তমুক শিকিছে বুলি।
উমঁ' অঁ'।
তাৰপিছত তাই কৈছে কি অঁ' মইতো চিনি নাপাওঁ।
উমঁ'।
বায়েকে ফোনটো কৰি ল'ব লাগিব। মই নোৱাৰিলে,
উমঁ।
সেয়া।
হ'ব দে।
উমঁ। তাকে তহঁতৰ শুৱা দেৰি হৈছেগৈ।
সদায়ে দেৰি শুৱা, সদায়ে দেৰি হয়।
সদায়।
উমঁ' টোপনি খতি- কৰি কৰি অভ্যাস হৈ গ'ল যে এতিয়া সোনকালে শুবই নোৱাৰি। অকণ পঢ়িব লাগে।
ৰাতি পঢ়ে না?
অঁ' ৰাতি পঢ়ে অকমান, দিনত কম হ‌‌য় যে পঢ়াটো ৰাতিয়ে পঢ়ে।
দিনত থাকে তাই অলপ।
উমঁ' নাই দিগদাৰ কৰি থাকে যে উমঁ' হ'ব দে।
যিকণ পঢ়ে সেইকণেই ভালকৈ পঢ়িব কবি। উমঁ' উমঁ'।
তাকে, আমাৰ ফালে আহিবি।
যাম দে মিলাই পেলায়, সময় মিলাই। প্ৰগ্ৰাম চগ্ৰাম শেষ হৈ লওক তাৰ পাছত যাম এদিন। উমঁ'।
নতুন গাড়ীত ফুৰিচনে নাই?
নতুন গাড়ীত সেই টুচীক লৈ পেলাই প্ৰাগাম কেইটা এনেকে দূৰলৈ যোৱাৰ ভিতৰত সেই ঘৰলৈকে যোৱা হৈছে।
তইও শিকি লবি।
তাকেই, ইহঁতে শিকিলওক লাহে-লাহে, উমঁ'।
এ লাগেও, এনেই বোলে চলাম বুলিয়ে নহয়, কেতিয়াবা এনেই দৰকাৰ হয় ন'।
উম-উম।
আৰু সেইটো এটা বিদ্যাহে।
অঁ' সেইটোৱেই। উমঁ ভাবানে? উমঁ।
তিয়া-
আকৌ ৰাতি দিগদাৰ দিয়ে নে কি?
উঠে মাজতে, নাই উঠে।
উঠে।
উম-উম।
অহ, দে।
ৰাতিপুৱা সোনকালে উঠিনে দেৰিকে উঠে?
মানে উঠে মানে কেতিয়াবা চাৰেসাতটা কেতিয়াবা আঠটা। সেইয়ে তাইৰ মনৰ লগত কথা আৰু। উম', উম-উম-উম-উম', উম'। হ'ব দে।
অহ, দে-দে ঠিক
উম', উম', অহ' গুড নাইট।